হেল্ল, হেল্ল', হেল্ল' হেল্ল' শুনি আছোঁ। নে হেল্ল'
অ শুনিয়
কি কৰি আছ।
শুনা পাইছা?
অ পাইছো।
আছো, তুমি।
অ মই পাই আছো। সেয়া কাম কৰি আছো। তুমি?
পাই আছা। মই অকণ লেখি আছো কোৱা।
আহ। তাৰপিছত। হয়, অ খোৱা খোৱা হ'ল। অঁ ভাল তোমাৰ খোৱা হ'ল?
নাই কোৱা খোৱা বোৱা কৰিলো কৰিলো।
অঁ কি কি
তোমাৰ নেটৱৰ্কতো প্ৰব্লেম দি আছে নেকি?
ঠিকেই তো আছে মই শুনি আছো।
ময়ো শুনি আছো কোৱা
ৰবা এক মিনত অঁ অঁ অঁ খাম খাম। মোৰ ভাত চব্জি খাই আছো ৰাক্ষসে নাই যে উঠুপি খোৱা নাই যে
হাঁ
ক ক আপুনি চুনু চুনু কৈ আছিলে যে নাই পোৱা কিয় দাদাক মই বেয়া পাওঁ উম
হেল্ল'
অহ কোৱা।
হলনে কথা
অহ হল কহ
কোৱা কি কৰি আছা?
এয়া কাম কৰি আছো তুমি
কামটো কৰিয়ে থাকা ভাত খালা নে!
উম হেল্ল' এতিয়া চাহ আৰু বিস্কুট খাই আছো।
আজি ইমান জল্দি ভাত খালা?
নাই ৰাতি পুৱা খাই আহিছো এতিয়া খোৱা নাই, ।
অঁ আচ্ছা
উম
কোৱা তাৰপিছত
কোৱা তুমি
আজি অকন গৰমটো কম ন
অ আজি বতৰটো ভাল
ভাল লাগিছে আজি ৱেদাৰ
উম কালি গলা জিম
নাই যোৱা
অঁ
তোমাৰ ৱেইট ইমান কম যে কিয়
নাজানো কিয় ইমান কমিছে
ভালহে পাব লাগে আৰু
নাই মই ভাল পোৱা নাই
ক্ষীণ হ'লেও তোমাক শকতে দেখায়
উম বহুত কমি গ'ল
অ
আগত চিক্স চিক্সতি আছিলে
ছিক্সটি আছিলে
অ
ইমান
উম চোৱা এতিয়া কমিছে
কিমান কমিছে ভাই
বহুত কমিছে কালি মাপিছো যে
অহ
দোকানত তেতিয়া কম পালো আমাৰ অ যো খিচুযে আমাৰ উ এটা ধান কি আছে আমাৰ ইয়াতে তাৰ মাপহও তাৰ হল উম উম তাৰ হল তোমাৰ ফিফটি পুৰা
আচ্ছা কম আছে
উম অ ফিফটি বুলি চৰি নাই নাই ত ফিফটি নহয় চৰি চৰি ফিফটি চছেভেন উম উম
ম মোৰোত ফিফটি এইট
তেনেহলে তোমাৰতো বেছি আছে
কিন্তু হ'লও তুমি আৰু মই একে শকত দেখা সদায়
উম সটো হয় কিৱবা এনাৰ্জিও নাই
মোৰ বনকেইটা মোৰ যে হাড়দি কেইটা যে ৱেট বেছি
মোৰ নাই হাড্ডিৰ জুৰে নাই মোৰ
আৰু মোৰ বডী আছে যে
উম
সেইকাৰণে মোৰ ৱেইট বেছি সেইকাৰণে তোমাৰ ৱট কম
উম মই এনাৰজি বহুত কম
মোৰ আকৌ এনাৰ্জী আছে মোৰ বডি আছে
উম নাই মোৰ এইবিলাক
মোৰ বাইছে ওলালে তো অকণ অকন ভালে মান বাইছেপ ওলাই
অ', মোৰ কালি মই কালি হ'ল মানে ভোৰ মানে উ কৰিলো। ভৰি এক্সাৰচাইজ বিলাক কৰিছো। তেতিয়া মই আগত থিয় হোৱা লেগে থিয় হব পৰা নাই, এতিয়া মোৰ হাত বা ভৰি বিষাই আছে চিৰিৰ পৰা নামিব পৰা নাই ছাৰে নামাই দিছে মোক।
কি কোৱা? ইমান বিষ
অ', ছাৰে-ছাৰে মোক ঘৰত থৈ আহিছে কি কোৱা। এনেকোৱা অৱস্থা হৈ গৈছে।
কি স্কোৱাড মাৰিছিলা নেকি? কি?
অ',
স্কোৱাড কেইটা মাৰিলা?
এ দছটা কে চাৰিবাৰ।
মাত্ৰ? ই মই জানা কিমান মাৰো?
অ', তুমিতো পুৰণা হৈ গৈছা না।
হেৰি কি হয় ৱেট লৈছিলা ৱেট লৈছিলা নেকি?
উম,
কিমান ৱেইট কিমান লৈছিলা হাতত?
এইয়া এক কেজি।
হা-হা,
এক কেজি।
এক কেজি লৈছা চিলা এক কেজিতো ডাম্বল নাথাকে।
আৰু এই সৰু মৰুটো যে এইটো কিমান চাইজৰ? আ, সৰুকে অ', উম,
সেইটো আঢ়ৈ কেজি থাকে।
ভ কি যেয়া সৰু মৰু,
মই কিমান লৈছো ছিলো জানা ৱেড এটা দিন?
কিমান?
মই সেইদিনাখন ৱেদ কিমান ললো, আৰু-আৰু ৰবা-ৰবা
হা' এইটো কাৰনে।
গম পাইছো গম প পাইছো আৰু আমি বডি ৱেটত কিমান মাৰো? বিছটাকে মাৰোঁ
উম', আৰু তাৰ মাজতে মোৰ হ'ল চৰ্দি, জ্বৰো হৈ আছে ।সেইটো কাৰণে মানে মই মানে পৰাই নাই কৰিবৰ কাৰণে।
অ', আচ্ছা।
উম',
সেইটো কাৰণে অকন গাত, টু -উইক হৈ আছে ন',
অ', বহুত।
সেইটো কাৰণে।
তাৰপিছত আৰু এটা কৰিব গৈছো। মোৰটো পুৰা ভৰিয়ে কাপি আছে, তাৰপিছত চাৰে কৈছে বাদ বাদ দিয়া তুমি এইটো কৰিব নালাগে তুমি বেলেগ কিবা কৰা।তাৰপিছত এক ঘন্টামান বহি আছো আঠুকাাঢ়িকিনি।
আঠু-কাঢ়ি বহিব কিয় দিছে?
আৰে ভৰি মানে বিষাই আছিলে যে।
অহ',
তাৰপিছত বহোতে অলপ আৰাম পাইছো। তাৰপিছত আকৌ এইয়া পাৰ ওপৰত এটা হাড্ডিত আছে ন', সেইটো মজবুত কৰাৰ কাৰণে আৰু এটা দি দিলে ন', এইটোতো আৰু মানে পুৰা হাড্ডিত লাগি যায়।
অ',
পোৰা বিষ সেইটো,
উম
ঘৰত মানে যাওঁ মানে, যেনে তেনে আৰু পঢ়িছোঁ, ঘূৰি চুৰি বিষাই আছে তাৰপিছত ছাৰে মোক কৈছে, যে', তুমি চাগে যাব নোৱাৰা। উলা, গাড়ীত যায় থৈ আহোঁ।
পিছত গাড়ীত,
চাগে গাড়িত থৈ গৈছে, আধা ৰাস্তাত।
অ', কলৈকে থৈ আহিছিলেঃ
এ', পুৰা ফায়াৰ ব্ৰিকেত লৈকে। তাৰপিছত মানে লেং, লেংৰাই-লেংৰাই যেনে- তেনে, মানে গলো আৰু ঘৰত। এ', এনেই লেংৰাই -লেংৰাই আহিছোঁ।
হম',
আহিব পাৰা নাই, টোপনি ভাংগা নাই, কালি জল্দি টোপনি দি দিছিলো জানানে। মোৰ ঘৰত গৈকিনি টোপনি, ৰান্ধিছো, ৰান্ধি কিনি টোপনি ইমান ভাগৰ লাগিছে এটা বস্তু তোৰ মানে গম পালো, মানে জিম কৰিলে যে', মানে ন', অব থিংকিংটো নহয় কালি মোৰ অলপ অভাৰ থিংকিং হৈ য অ ভালো লাগিছে
অ জিম কৰি ভাল লাগেটো‌
উম‌
মানে বডিটো পুৰা‌ হেৰি হৈ যায় ন থ‌া উ মানে তোমাৰ কি বুলি কয় হিন্দীত যে থাক থ মানে
থকা ন পৰা থাকি যায় অহ অ বহুত ভালটো বন আহছো তোমাৰ কিমান মানে চাৰি দিনত তোমাৰো চাৰি দিন থাকে
কি
জি
নাই মই হেৰি যাওঁ পাঁচ দিন যাওঁ
অ পাঁচ দিন নিজে
উম মই পাৰিলে মোৰ ছদিন যাও মোৰ মই এতিয়া অফ নল
অ মোৰ চাৰি দিনকে মানে আছে চাৰে চাৰি দিন পিছত যেতিয়া ৰেগুলাৰ পুৰা শিকি যাবা তাৰ পিছৰ পৰা তুমি ৰেগুলাৰ আহিবা মানে মেইন কথা মোৰ ডিউট ও থাকে না অলপ যদি ৰেষ্ট নলওঁ মোৰ পুৰা গা আৰু মৰি যাম তকাৰ এ ময় বুদ্ধি
তোমাৰ মাহত কিমান ল'ব
উ নব চাৰিশ
ঠিকেই আছে মোৰ দুশহে বেছি একো নহয়
উম
আমাৰ ইয়াতে ল'ব পাৰিলা হয়
উম জানো কিন্তন্তু ছাৰটো ভাল আছে তাতে মান যে বুজাই দিয়ে বহুত ভাল হে ', সেইটো কাৰণে লৈ ললোঁ আৰু আৰু, উহ ', কোৱা তাৰ পিছত?
অ', সোমবাৰৰ পৰা যাম বেগতটো ইমান বাঢ়ি গল।
অহ ',
পেটতটো বহুত বাঢ়ি গৈছে মোৰ।
অ',
বেয়া দেখি এতিয়া।
মোৰতো ধৰোনতে গলে পেটেই নাই, কিন্তু পুকৰ নাই।
হে ', - হে ', হে ', এইটো -এইটো ফোনত কিয় কৈ -কিয় কৈ আছা।
চৰি, অ', হ'ব ৰাখো হা।
অ', ঠিক আছে। চয়হা